হেল্ল'।
হেল্ল'।
নমস্কাৰ।
তোমাৰ
একদম বঢ়িয়া, তোমাৰ কোৱা।
উম ভালেই খবৰ-খাতি।
কি কৰি থকা হৈছে এতিয়া? তাকে কি কৰি থকা হৈছে?
এতিয়া এই বাৰীৰ কাম-বনখিনি কৰি পেলাই আহিছোহি ভিতৰলে, শুই আছোঁ গৰমতে ফেনৰ তলত।
অ' এয়া বাৰীত শাক-পাচলি লগাইছা বোলে।
উম শাক-পাচলি অলপ লগাইছো। জিকা, ভোল, লাও, কোমোৰা, ৰঙালাও, চব হৈছে। লাগিলে জনাবা, দি থৈ আহিম ঘৰত, সেইফালে গৈয়ে থাকো।
তাকে এনে ব্যৱসায় ভিত্তিত কৈছা নেকি?
ব্যৱসায় ভিত্তিত মানে থলুৱা বেপাৰী কেইজনমানে নি থাকে। ইমান ডাঙৰ ব্যৱসায় কৰা নাই।
অ' অ' এতিয়া মও অলপমান কৰিম বুলি ভাবি থৈছোঁ।
অ' মই আগতে কৰিছিলোঁ, অলপ ব্যযৱসায় ভিত্তিত ডাঙৰকে। তুমি কিবা নাজানিলে মোক সুধিবা মই শিকাই মেলি দিম।
তাকে তাকে, এইবোৰ পাচলিবোৰ কেনেকে কি কৰে মোক অলপ বুজাই দিয়াচোন।
এই তুমি প্ৰথমতে মাটিটো দুবাৰ চহাবা, এবাৰ নচহাবা। দুবাৰ চহাই পেলাই তাৰপিছতে তুমি পাচলিখিনি লগাবা চিজিলত, আৰু গোবৰপানী দি থাকিবা ৰেগুলাৰ চাফ-চিকুণ। চিকুণাই থাকিবা মানে। গুৰিবোৰ চিকণাই থাকিবা আৰু ফুটচাই। দি থাকিব পাৰা মানে পোক পতংগ নধৰে। বোলে। ফুটচায় দি থাকিবা খেৰ দিবা আৰু। আদা হালধি লগাবা নেকি।
অ' আদা হালধি, তেনেকে লগাব পাৰি যদিহে বজাৰ ভিত্তিত কৰিব লাগিব।
আদা হালধি লগাব পাৰা, আদাৰ হালধি লগাবলৈ হলে আকৌ খুলি কৰিব লাগিব। তুমি খুলি। ওপৰত লগাবা, কিছুমানে তলত লগাই। ওপৰত লগাবা আৰু এসপ্তাহ মানৰ পিছত। খেৰ আৰু ফুটচাই দি ঢাকি দিবা। ফুটচাই নিদিলেও হব, খেৰ বা নৰা দি থাকে। দিবা
অ'
আৰু এই জাবৰ জোথৰ দি দিলেও একো কথা নাই, জাবৰ জোঁথৰ তাতে দমাই দিবা একো নহয়। মানে সাৰ বেছি লাগে মানে। আদা হালধিত।
হয়।
বাকী--অলপ ডাঙৰকে কৰিবা, আদা আৰু হালধি বৰ্তমান বজাৰ মূল্যটো বেছিয়ে অলপ। পায়। দেৰ দুবিঘা মাটি তোমালোকে তুমি আদা হালধি লগাই দিলে ভাল এটা লাভজনক মূল্য তুমি পাবা। চল
তাকে তেনেকেই ভাবি আছো বাৰু।
উম পাৰা, আৰু তুমি চাৰি মাহৰ পিছত উঠাই তোমাৰ প্ৰয়োজনীয় হালধি খিনি সিজাই লৈ নিজৰ ঘৰলৈ ৰখাৰ পিছত। তুমি অলপমান আকৌ তাৰ পৰা লগাই দিব পাৰিবা।
আচ্ছা বুজি পাইছো বাৰু।
উম।
তাকে তাৰ লগতে আৰু বেলেগ কেনেকুৱা খেতি কৰিব পাৰি?
জিকা লগাব পাৰা, কোমোৰা কৰিব পাৰা, জিকাৰ কাৰণে তুমি জেং দিলেও হ'ল।
অহ।
মোৰাৰ কাৰণে তুমি হেন্দালি দিব লাগিব।
হেন্দালি ভাল হ'ব-ভাল হ'ব।
অ হেন্দালিত ভাল হ'ব, আৰু তুমি ৰঙালাও লগাব পাৰা লগত।
বৰ্তমান ৰঙালাও মূল্যয়ও বজাৰত ভাল চলি আছে। চাহিদাও বেছি, লগাব লগতে তুমি অকল বজাৰ বুলিয়েই নহয়, বিশেষকে উৎসৱ পাৰ্বন বিয়া বাৰু ভোজ এইবোৰত বিচাৰে নহয় গ্ৰাহকে।
হয়।
তুমি অলপ ভাল পৰিমাণ যদি এৰি দিব পাৰা, গ্ৰাহকলে তেতিয়া তুমি ভাল-ভাল বজাৰতকে তুমি এটা ভাল লাভ পাব পাৰা।
হয়-হয় বুজি পাইছো বাৰু।
উ ওচৰৰ দুই তিনিখন গাঁৱত তুমি খবৰ কৰিবা এ-এ এটা-এটা অনুষ্ঠ স্থানত যদি তুমি তেনেকৈ অৰ্ডাৰ পোৱা তেতিয়া লাহে-লাহে তুমি পাবলৈ আৰম্ভ কৰিবা, আৰু সেইমতে তোমাৰ চলি থাকিব।
হয় বুজি পাইছো।
উম আৰু লগতে তুমি গৰু গাই যদি পুহিব বিচাৰা পুহি লবা।
হয় ৷
উম
ঠিকে আছে তেতিয়া এনেই কচু খেতিটো বিষয়ে অলপ জানিব মন আছে মানে দেখিছো আৰু কচু খেতিৰ কথা ৷
কচু খেতি কচু খেতিৰ বিশেষ কচু খেতি কাৰণে ইমান কষ্ট নাই মাটিটো চহোৱাৰ পিছত তুমি ৰু ইই কচুটো ৰুই দিলেই হ'ল আৰু মই ইমান নাজানো বা কচু খেতিৰ বিষয়ে তিনি চাৰি মাহ লাগে নেকি সম্ভৱতঃ অ হ'বলৈ আৰু কিন্তু কচুম উম মূল্যটো আন পাচলিতকে বেছি আছে বৰ্তমান বজাৰত
হয়
চাহিদাটো বেছি কচুৰো ৷
ঠিকে আছে ঠিকে আছে, কচু খেতি অলপ লগাম বুলি ভাবিছো মানে মই বেলেগে বেলেগে গাঁত খান্দি থোৱা দেখিছো তেনেকে মই এবা পদ্ধতি কৰি পেলাই
অ হয়-হয়-হয় অ এনে মাত তিটো চহা পিছত গাত খান্দি ল'ব লাগিব ৷ আৰু তুমি চাহ পানীৰ যোগ গান ধৰিব লাগিব৷ বাকী ইটো তাত ইমান শাৰীৰিক কচ টো নহয় কচু খেতিত ৷ কালি তুমি চাবা আৰু উম অলপ চিকুনাই মেলি থাকিবা ঘাঁহ বন বোৰ৷ তেতিয়া খেতিত টো ভাল হয় ৷ বাকী ঘৰত সকলোৱে ভাল?